হয়, নমস্কাৰ। অ' কি কৰিছে।
হয়, মই আছোঁ এনেই আপুনি কি কৰিছে।
অ' ময়ো এনেই আছোঁ।
উম, উম, তাকে। কেনেকুৱা গ'ল আপোনাৰ আজিৰ দিন। খোৱা বোৱা মানে বনাইছো।
অ' অ' হয় নেকি?
উম, উম। তাকে কি বনাইছো, মই পনীৰৰ- তৰকাৰী বনাম, তাৰপিছতে মাছৰ তৰকাৰী আৰু ভাত।
অ' আপুনি নিজে বনাই আছে নেকি?
অ' অ' মই বনাই আছো। মায়ো সহায় মায়ে লাগি আছে, ময়ো লাগি আছো। দুজনীয়ে
অ' ঠিকে আছে ঠিকে আছে।
উম, উম।
উম বাকী খবৰ ভালে আছে নহয়।
অ' ভালে ভালে আপোনাৰ ভাল।
অ' অ' ভালে মোৰো ভালে।
কেনেকুৱা গ'ল আপোনাৰ আজি দিন।
আজি দিনটো দিনতটো ঠিকে আছে বাৰু ৰাতিপুৱা অকণমান গৰম হৈছিলে। গৰম মানে ৰ'দ দিছিলে পুৰা। ৰ'দ দি ৰ'দ দিছে যদিও হাঁৱা মাৰি বাৰু তাতে গৰম এ এটা হৈ আছিলে। তাৰ পিছত পিছবেলা টাইমতে তিনটা মান বজাতে একদম দাৰষাৰ বৰষুণ
অঁ অঁ অঁ আমাৰ ইয়াতে দিছিলে আৰু বৰষুণ আমাৰ ইয়াত এঘাৰটা মান বজাত দিছিলে।
অ, অ আমাৰ ইয়াতে তিনটা-চাৰিটা মান বজাতে দিছে আৰু একদম দাৰষাৰ বৰষুণ দিছে। বৰষুণ দিছে মানে কম বৰষুণ দিয়া নাই আৰু। অ' তেনেকে ব হয়। হয়, হয়। এ তেনেকুৱা ঠাণ্ডা অনুভৱ এটা হৈ আছে বাৰু দিনটো ভালে গৈছে।
তাকে, আন দিনতকৈ আজি গৰমটো অলপ অকণমান কম পাইছোঁ, যিহেতু বৰষুণ দিছে ন
হয়, হয়, হয়, হয়। কালিতকে আজি অকণমান ভাল লাগিছে বাৰু। মাজে সময়ে বৰষুণটো দি থাকিলে ভাল লাগে আৰু এনেই ৰ'দতটো দিলেইটো অ ৰ'দটো দিলেই টো বহুত গৰম হয়। গৰমটো গৰমৰ দিনত গৰম হ'বই বাৰু এতিয়া ছিজনে হয় ন গৰমৰ। উম উম। মাজে সময়ে তেনেকে বৰষুণ দি থাকিলেম ভাল লাগে আৰু
উম উম উম হয়।
আহ হলেও কম দিয়ে। বৰষুণ এইবছৰ কম।
কম হৈছে হয়। বাৰিষা এনেই বৰষুণ দিব লাগে কিন্তু এইবাৰ দুগুণটো অলপ কমিছে।
কমিছে, কমিছে হয়। হয়। আৰু দুমাহ মান আছেই নহয়। জুলাই আগষ্ট মান পুৰা গৰম হ'ব।
হয়। হয়।
জ বেছি দিন নাই আৰু জুলাই আগষ্ট মান গ'লে মানে অকনমান ভাল হ'ব আৰু।
উম। উম। এইটো মানটোতো জুলাই মাহটো প্ৰায় বৰষুণ দিয়েই।
দিয়ে হয়। হয়। আকৌ গৰম পৰে হয় হয়।
উঁম
আগষ্ট মানত বৰষুণটো কম হয়। পুৰা গৰম হয়।
উম উম তাকে। আপুনি ৰান্ধি ভাল পায়নে নাই?
মই ৰান্ধি ভাল পাওঁ বাৰু।
কি, কেনেকুৱা ধৰণৰ ৰান্ধে?
মই ৰান্ধো এনে গাহৰি মাংস তেনেকে ভাল পাওঁ। ৰান্ধিও ভাল পাওঁ, খাইও ভাল পাওঁ, ঔটেঙা, মাটি দালি তাৰপিছত লাই শাকৰ লগত তিল গাহৰি তেনেকে। অ ৰান্ধিও ভাল লাগে, খাইও ভাল লাগে। হয়। হয়। গছ তে
ম
বাঁহ গছৰ লগত ত বহুত ভাল লাগে বাৰু এতিয়াতো ওলাইছে বাৰু বাঁহ ঘাজ।
উম উম
আপোনালোকৰ ফালে কাইছে নাই বাঁহ ঘাজ?
অঁ বাঁহগাজ খায় বাৰু আমাৰ।
অ অ খোৱা হৈছে নে এইবাৰ?
হয়। এতিয়া এইবাৰ খোৱা হোৱা নাই। আমাৰ এনেই আচাৰ বনাই বাহ গাজৰ
হয়। হয়। আচাৰটো বহুত ভাল লাগে আকৌ হয়। হয়। মই খাইছো বাৰু দুবাৰ মান হৈছে আৰু এতিয়ালৈকে খোৱা তাৰ পিছত এতিয়া কাটি মেলি মই পা মানে পানী দিয়া এ দি তেনেকে তিয়াই থৈছো দুদিন মান হৈছে আৰু তেতিয়া মানে আচাৰ নিচিনাই হয় আৰু মাংস ৰ লগত বনালে মানে বহুত ভাল লাগে টেঙা অকণমান টেঙা এটা হয় যে, উম উম। টেঙাটো মানে মাংসৰ লগত দিলে বহুত ভাল লাগে, গাহৰি মাংস লগত বনাই হলো। তেনেকে ব বনাই থৈছো বাৰু অকনমান বনাই থৈছো বনাব লাগিব দিন বনাই খাবলে।
আৰু কেনেকুৱা ধৰণৰ, আপোনালোকৰ মিচিঙৰ কেনেকুৱা ধৰণৰ খাদ্য বনায়?
মিচিংসকলৰ হেল্ল' মিচিং, হয় হয়। মিচিংসকলে আপোনালোকৰ কেনেকুৱা ধৰণৰ খাদ্য বনায় আৰু আপোনালোকৰ
আমাৰ মেইন খাদ্যটোৱে হৈছে এইটো গাহৰি মাংসটো।
আমাৰ ট্ৰেডিচনেল হয় আৰু সেইটো পৰ আপং আৰু গাহৰি মাংস। এই ব্লেক ৰাইচ বুলি যে কয়।
হয় হয়।
সেইটো আৰু এই গাহৰি মাংসটোৱে আমাৰ ট্ৰেডিশনেল হয়। খাদ্যৰ ভিতৰত পৰে আৰু
হয় হয়।
সেইটো মাটি, দালিৰ লগত প্ৰায় বনাই তেনেকে আলহী আহিলে প্ৰায় তেনেকে খুৱাই বাৰু খোৱা যায়।
উম উম উম, অঁ টোপোলা ভাত। খোৱা হয় ন? বৰা চাউলৰ দি যে তৰা পাতত।
লৰা তৰা পাতত বনাই টোপোল ভাত তাৰ পিছত গাহৰি মাংসৰ পৰপ। আপং সেইটো দিয়ে আৰু আলি আই লৃগাঙত সেইটো সেইটো প্ৰায় সেইটোৱে মেইন আৰু আলি আলৃগাঙত।
অঁ অঁ অঁ তাকে।
অ আপুনি কেতিয়াবা খাইছে আলি আই লিগাং?
নাই নাই মই আজিলৈকে যোৱা নাই বাও আলি আই লিগাঙত, মই শুনিছোঁ তেনেকে আলি আই আৰু সৰুতে কিতাপত পঢ়িছিলোঁ তেনেকে আলি আই লিগাঙৰ বিষয়ে।
হয় হয় হয়।
তেওঁলোকৰ মানে এনেকৈ খাদ্যসমূহৰ বিষয়েও প্ৰভাৱ পঢ়ি পাইছোঁ নাই নাই নাই মই এতিয়ালৈকে যোৱা নাই।
অহ হ নেক্সটবাৰ আহিলে আলি আই লিগাং আহিবচোন আপুনি।
অঁ হ'ব।
অ তাতে অ পৰপলত উম খাবলে পাব তৰা পাতত টোবোলা ভাত খাবলৈ পাব।
উম উম উম আৰু কেনেকুৱা? ধৰণৰ হয় আৰু ক'বচোন আৰু উৎস টো বিষয়ে ক'ব আালি আই লিগাঙৰ
অঁ আৰু আমাৰ এইটো কৃষিবিধ উৎসৱ ন সেইটো ফাগুন মাহৰ। প্ৰথমতটো বুধবাৰে আমাৰ এইটো পতা হয়।
উম উম উম।
আহ তাতে বীজ হিচা হয় মানে।
অ', অ', অ', শস্য সিচা উৎসৱ।
আলিয়াই দিয়া হয় সেই দিনাৰ পৰা কৃষি বি খেতি উৎসৱ যিহেতু এইটো শস্য সিঁচা হয় তাতে সেইদিনা সেইটো আমাৰ গাওঁবোৰত তেনেকে আহু খেতি কৰা বা বাও খেতি কৰা তেনেকে বীজ সিচা হয় আৰু সেইনাৰ
হয় হয়, অঁ অঁ অঁ।
তেনেকে আৰু তাৰপিছত
তেনেকুৱা হৈছে আমাৰ অসমীয়া অসমীয়া বিহু বিহুটোৰ নিচিনা ন?
এইটো আমাৰ, মানে আৰু তাতে গুমৰাং নৃত্য কৰা হয়।
অ', অ', অ'। হয়, হয়।
আমাৰ পৰিধান কৰা হয় আৰু।
হয়, হয়, হয়।
সেইটোয়ে আমাৰ
উম, উম।
ইমানকে ক'ব পৰা নাই হ'লেও এ কৈছো আৰু কোনে এনে উৎসৱ বুলি কয় চোন মনেই বিহু কাতি বিহু মাঘ বিহু এনে সেইবোৰ
অ', আমাৰ
অসমত থকা
আমাৰ মানে অসমত হয়, উম, উম, উম। তাকে আমাৰ আমাৰ বিহুত তো মানে কৃষিভৃতিক উৎসৱেই হয় ৰঙালী বিহু তেনেকেই ৰঙালী বিহুত আমাৰ ৰং উৎসৱ কৰে বিহু নাচে। পিঠা পনা বনাই অ' সাতদিন পালন কৰে ৰঙালী বিহু। গৰু বিহু, মানুহ বিহু, গোঁসাই বিহু এনেকেই সাত সাতটা দিন আছে। সাত দিন বেলেগ বেলেগকে উদযাপন কৰে। মাহ হালধি গৰুক গা ধুৱাই তেনেকেনে আমাৰ ইয়াত মানে অসমীয়া
টো
হা হা??
বিহু বিহুৰ একেবাৰে লাষ্ট বিহুৰ একে একেবাৰে লাষ্টৰ দিনা নেকি চেৰা চেৰা বিহুনে কিবা কয় নহয়৷
অ', মই মানে সাত বিহু এফালৰ পৰা নাজানো মান নাম এটা জানো অলপ অলপ হয়, হয়, হয় চেৰা বিহু মানে চেৰা বিহু এটা আছে মই গম পাওঁ কিন্তু মানে এফালৰ পৰা নাজানো কোনটো কি বিহু বুলি কয়। লাষ্টৰটো মোৰ ইমান আইডিয়া নাই।
হয়, হয় মই কিতাপ এখনত পাইছিলো মানে বিহুৰ একেবাৰে শেষ শেষৰ দিনা চেৰা বিহু বুলি কয়।
অ', অ', অ'। সাত সাতদিন পালন কৰা হয় সাত বিহু বুলি কোৱা হয়। হয়, হয়, হয়।
উম, উম, উম।
এই তেনেকুৱা তেনেকুৱা বিহু আছে চেনেহী বিহু আছে, নাঙল বিহু আছে চেৰা বিহু আছে। এই সাত সাত বিহু পালন কৰা হয়। গোসাঁই বিহু, মানুহ বিহু, গৰু বিহু, হয়।
তাতে তাৰপিছতে আকৌ কাতি বিহু, হয়, মা
কাতি বিহুত মানে শস্যসমূহ পোক পতংগই খাই পেলাই ন? গতিকে খেতিপথাৰত চাকি জ্বলোৱা হয়, তুলসী তলত চাকি জ্বলোৱা হয়। শস্যসমূহ আকৌ নতুন গৈ উজ্জীৱিত হ'বলৈ মঙংগলৰ কাৰণে সেৱা কৰা হয়। সেয়া তেনেকুৱা নিচিনা।
অ', ভোগালী বিহুতোতো চবেই ভোগতো গুচি যাবৰ কাৰণে বুলি কয় আৰু। ভোগতটো পালন কৰিব লাগে ততে।
শস্য উৎপাদন হয় ন। সেইখিনি সময়ত মানে ও পুৰা শস্য পথাৰ একদম ভৰি থাকে সকলো ধৰণৰ সেইকাৰণে মানে দিনা প্ৰথমতে উৰুকা পালন কৰে আৰু গোটেই পৰিয়াল মিলি পেলাই প্ৰথমতে ভোজ খাই তাৰ পিছত পিছদিনাখন অগ্নি
হয়, হয়।
তেনেকুৱা ধৰণে আমাৰ অসমীয়া বিহু উদযাপন কৰা হয়।
হয়, হয়।
প্ৰত্যেকটো বিহুতেই আমাক পিঠা পনা বনোৱাই হয়।
হয়, হয়, হয়। ঠিক আছে আপোনাৰ লগত কথা পাতি বহুত ভাল লাগিল।
অঁ, ঠিক আছে। অঁ, হ'ব, ধন্যবাদ।